হেল্ল'?
শুনিছ নাই? নৱজ্যোতি শইকীয়া হয়নে? উম, অঁ। আপ
মোৰ ঘৰ আপোনাৰ ভোলাবাৰী।
অ', মই আকৌ নাহৰনি বুলিহে শুনিছিলো।
অ', হয় নি?
অহ।
অঁ। আপোনাৰ ভাল নে?
আছো আৰু জীয়াই।
অ, ঘৰতে আছো। আপুনি, আপুনি?
মই এয়া লগৰ এটা ঘৰত আছো, সাঁতুৰিবলৈ আহিছো। সাঁতুৰিম আৰু অলপ দেৰি পিছত।
আহ।
উম। পুখুৰীত পুখুৰীত পুখুৰীত নদীৰ খাতৰ কথা আছিলে এই সেইখন দেউৰগাওঁখনত যে আছে যে। তাৰ পিছত তালৈ বলো নাযাওঁ। তালে বোলো নাযাওঁ।
আহ।
উম, ভাত চাত খোৱা হ'ল নেকি?
খালো, তই খালি নাই?
খালো, খালো। কিহে খালি?
হে?
কিহে খালি?
এ মাছ। অ', মাছ নহয়, হেৰি সুদা ভাত। ডালি ভাজি।
উ, উম, ঠিকে আছে, পঢ়া শুনা কৰিছা নাই?
এয়া চো চলিছে আমাৰ পৰীক্ষা চলি আছে নহয়। পৰীক্ষা আৰু কেইটা দুটা আছে।
অ' কেনেকুৱা যোৱবিলাক
ভালে হৈছে এই থাৰ্টি ফাইভৰ হে
অ' থাৰ্টি ফাইভ
থাৰ্টি ফাইভৰ পাতিছে।
অ' ঠিকেই আছে।
তাৰ পিছত তই এডমিশ্যন ক'ত ললি?
মই এডমিশ্যন মাধৱদৱত ললো মেথছত মেজৰ। মাইনৰ ফিজিক্সত ক্লাছ হবতো এক আগষ্টৰ পৰা।
উম, কৰ'বাত গ'লে নাই ফুৰিব?
মই যোৰহাট গৈছিলো।
আহও
যোৰহাট গলোঁ ত পিছত তাত থাকিলো তিনিদিন আহ তাৰপিছ তাৰিছত দেৰগাঁৱলৈ গ'লো দেৰগাঁৱত থাকিলো দুদিন আমাৰ ফেমিলি আছে তাত মানে
তেনেকি
আছে, অ'।
কোন?
ন, ককাহঁতৰ কিবা বংশ পৰিয়ালা মুঠতে ইমান চিন্তি নাপাওঁ হ'লেও মানে আহি থাকে যে সেইকাৰণে।
অ' তাত থাকিলি গে
তালৈ গৈছিলো তাৰপিছত অৰুণাচল গৈছিলো অলপ দিন।
উম।
অৰুণাচলৰ দাদা এজন থাকে তাৰ ৰুমত থাকিলোগে আহ
চাৰি তাৰিখে যাম।
ক'ত যাবি।
একদম হেৰি নাৰকাতি।
নাই কাৰ লগত।
এই গ্ৰুপ।
এই চুচাংকুহঁতৰ লগত নিকি।
নহয়।
উম এইটো পাচ নালাগে ন নহলে যাবলৈ।
নালাগে সিহঁত ক'ত যাব?
সিহঁতো নাক কাটি বুলিয়ে মই শুনিছিলো মানে সেইকাৰণে কৈছো।
নালাগে নালাগে।
অ' কোনফালে যাব লাগে নো?
উম গুৱাহাটী বঙাইগাঁও।
অ' গুৱাহাটীত বহুত দূৰ দেখোন।
উম।
অ' তো কোন কোন যাবি তহঁতৰ ক্লাছৰ কেইটা
উম।
এতিয়া পৰীক্ষা পঢ়িব লাগে ক'ত কেলে যাৱনো এনেই এনেই।
অ' জুলাই জুলাই আদায় হ'ল নহয় আহ। বন্ধ দুদিন বন্ধ নহয়, ছয় তাৰিখ ছয়, সাত, আ আঠ তাৰিখলৈকে।
অ' তাৰপিছত।
সেই কেইদিন।
অকল দুদিন বন্ধ।
দুদিন মানে হেৰি এই ইহঁতৰ পৰীক্ষা চলি নাথাকিব জানো ফাৰ্ষ্ট ইয়েৰ খিনি।
অ' অ'।
সেইকেইদিন বন্ধ তাৰ পিছত ছাগে বন্ধ এসপ্তাহ মান দিব।
অ' অ' কেইটা ল'ৰা যাবি?
এ, তোৰ এটা দুটা তিনটা, চাৰিটা পাঁচটা, ছয়টা, সাতটা, আঠটা নটা দহটা।
কি ৱাটাৰ ফল আছে নে কি ধুনীয়া?
এ হেৰি তুমজাং নিচিনা।
অ' অ' পিকে মানে এনেকুৱা ৱাটাৰফল নাই।
আছে হেৰি চব আছে হিল আছে হিলচ।
পইচা পাতি কিমান লাগিব?
উম উম কিমান দেই পাহৰি নহয়।
পাঁচ হাজাৰ?
নালাগে।
হা সিমান পইচা ক'ত পাইছও যাবলে ফুৰিবলে মোৰ পইচাই নাই।
ৱান থাউজেণ্ড ফাইভ হণ্ড্ৰেড।
মোৰ কোন পইচা পাতি নাই কবাত ঘটি আছ ন কবাত?
নাই। ফতুৱা সেই তই যিমানটো পালি সিমানটোতে তই ঘূৰি আহিব পাৰিলিহেঁতেন তাৰপৰা।
মোৰ আগত ধাৰ চাৰ কিমান লাগি আছে আকৌ।
ক'ত ত কি এনেই ৰন্ধা পইচা।
এই কিবা কিবি এইবিলাক, জাক তাক দিবলৈ থাকে। এইকেইদিন পুৱা দৌৰি আছো ন চাইিদাত উঠি উঠি।
আহ পুলিচ নে কি?
পুলিচ বুলি নহয় এনে পেট্ৰ কমলেহে দেৰিছে এইবিলাক একো নাই।
ি নম নেকি?
হা?
্ৰেই পুলিচৰ হেৰি আছে ট্ৰেইনিং নামা ন নি এতিয়া?
অ' নিদ অগ্নিব নী তিনি বছৰ দিন খেলা তাৰ পিছত আকৌ হেৰি কৰিব লাগিবে। স এইবিলাক ন নয় ইমান কৈ দিলি কাৰণহে ধৰিব নেকি। হা মোক কাৰ বোলে ফোন মাৰি আছে হ'ব দে।
টাইম টাইমতো চাহ।
এক্সৰিেঞ্চ কৰ্টৰ লগত কথা পাতি আছে গম পা নাই তই
হা